অহ, ভাল।
অহ, ভাল -ভাল তোমাৰ?
অহ, ভালেই বাৰ মোৰ।
অহ - অহ ইমান দিন খবৰ খাতিও নাই।
এ' একদম কামত ব্যস্ত তাৰ পিছতে দেউতাও তোৰ গা চা বেয়া দেউতাৰ লগত লাগি মেলি থাকো।
অহ - অহ গম পাইছো অহ এতিয়া মাকা কেনেকুৱা গা চা?
দেউতা ভাল হৈছে এইকেইদিন তোৰ ফিজিঅথেৰাপি কৰাই আছো
অহ।
আগতকেটো ভাললৈ আহিছে মানুহটো। নিজে কাম-বন কৰিবও পাৰিছে।
অহ ঠিকেই আছে তেন্তে।
অহ, তাকে আৰু এক- দুই সপ্তাহ মান ফিজিঅথেৰাপিটো কৰি দিলে সম্পূৰ্ণ ভাল হৈ যাব লাগে বাৰু, ভগৱানে যদি কিপা কৰে।
অঁ তেতিয়া কৰ- কৰাই থাকা।
অঁ-কৰাই আছোং।
অঁ ৰ'ওচৰতে ক কৰাই আছা ন'।
ওচৰতে মানে, এই--ওচৰৰ টাউনখন'ত যে
অঁ--অঁ গম পাইছো।
তাতে, এই ৰিহাব চেণ্টাৰটো চিনি পাবও পাৰ, তাত
অঁ, মই এতিয়া চাইছো, মোবাইল চাৰ্জত দি থৈছো। ইয়াক সোধা?
অঁ--ইছ্‌
বাকী কোৱা?
বাকী এয়া, এতিয়া ভাতকেইটা খাব লৈছো, আজি আকৌটো এইফালে বহুত ডাঙৰ বৰষুণ।
অঁ আচ্ছা
তাৰপিছতেটো মাছ ওলালে
অঁ ইয়াতো মানে বৰষুণ এতিয়া এয়িছেহে।
অঁ তাত আমালৈ এয়া সময় হ'ল।
আমাৰ এতিয়া এয়িছে অলপ আগত।
অঁ অঁ আজি কোচিং চেণ্টাৰ বন্ধ নি?
আজি সোমবাৰ যে বন্ধ। ওঁ
তাপা হেৰি এতিয়া ঘৰতে নেকি?
এতিয়া ৰুমতে আছো।
অ ৰুমতে সেইয়া, খোৱা- বোৱা কয়িলি?
কয়িলো কয়িলো।
অঁ আঁ মই' বহিছোৱে খাবলে টো ডাঙৰ মাছো' পালো। তাৰপিছত সৰু মাছো পালো এই সৰু মাছৰ ভাজি কৰিছো আও তা অঁ ডাঙৰ মাছৰ ঝোলৰ সতে আঞ্জা বনাই এনেকে।
অঁ অঁ ঠিকে আছে।
বাকী, ঘৰলে কেতিয়া আহিবি তই?
ঘৰলে জুলাইতে যাম বুলি ভাৱিছো আও, স্কুলটো বন্ধ দিলে।
অঁ গৰম বন্ধ দিব। অঁ, তহঁতক কিমান দিন মান দিয়ে গৰম' বন্ধ?
এ- টেন, দশম শ্ৰেণী, আঁ দ্বাদশ শ্ৰেণীত থকাখিনিক অকল পোন্ধ বা ষোল্ল দিন দিয়ে।
অঁ
বাকী খিনিক এমাহে দিয়ে, কিন্তু এতিয়া আমা- এইবছৰটো গম নাপাওঁ দেই এমাহে দিয়ে নে পোন্ধৰ দিন দিয়ে।
অঁ অঁ, এ গৰম' বন্ধতটো বন্ধত তো ফালে ভাল? ঘৰলৈও আহিবলৈ হ'য়, ফুৰিবলৈও হ'য়।
দিয়ে।
আহ অ।
কেলেণ্ডাৰখনত থাকোতে এমাহতো মানে বন্ধ এমাহ বন্ধ দিয়া হেৰিটোত আছেই একাদশটো আৰু আকৌ পোন্ধৰ দিন দিয়া লিষ্টখনতো আছে মানে একাদশ চ
তেনেহলে পোন্ধৰদিন বা এমাহ কিবা এটা দিব আৰু।
উম ধৰিব পৰা নাই কোনতো দি‌য়ে এতিয়া।
উম উম।
অ
আজিকালি আকৌতো আহ শুনচোন।
অ কোৱা ক কৈইলোৱা কৈইলোৱা।
এ আজিকালি বোলোতো বতৰ মোহিমা ধৰিবইনোৱাৰি নহয়। গৰম দিনতো ঠাণ্ডা হয়। ঠাণ্ডা দিনতো গৰম।
অহ।
এতিয়া জুলাইমাহত হব লাগে গৰম কিন্তুকেতিয়াবা এতিয়া যোৱা বছৰত ধাৰষাৰ বৰষুণ দিছে।
অ ছেপ্তেম্বৰতহে গৰমটো।
অ মানে ক'বালৈ ওলাই যাবলৈও নোৱাৰি।
অহ।
হ কি কবি আও।
বতৰ মহিমা।
অ এতিয়া আজি আমাৰ ধাৰষাৰ বৰষুণ ৰাতিপুৱা সময়ত কিন্তু এতিয়া এতিয়া ৰ'দ ৰিঙি আছে।
অ এতিয়া ইয়াৰপৰা অকমান ৰ'দ তাপা কৰি আছে।
অ। এ একো ধৰিবই নহ এইটো। এঘণ্টা আগত বৰষুণ দিয়ে। তাৰপিছতে ৰ'দ ওলাই, আকৌ বৰষুণ দিবও পাৰে।
অহ।
বাকী হেৰি নহয় খেল এখন পতিব লাগিছে নহয়।
অ কি পাতিবি কি খেল পাতিবি ক্ৰিকেট নে নে ফুটবল।
আমাৰ তাত এতিয়া দুইটাই খেলাই আছে কোনটো পাতিলে ভাল পা বা?
অ ফিল্ডত এতিয়া ফুটবলতটো মানে কি হয় যে বহুত দিন মানুহখিনি লৰা ছোৱালী লৰা খিনিয়ে প্ৰেক্টিছ কৰা নাই।
অ।
পিটখন ওলাই থকা নাই ফুটবলৰ গ্ৰাউণ্ডখন? উম।
অ। গম পাইছোঁ ঘাপকে খেলি দিবলৈ বেয়া হ'ব তেতিয়া।
অ বেয়া হব কিন্তু ক্ৰিকেটৰ তো অ পিঠখন ধুনীয়াকে বনাই লৈছে। খেলি আছে এইকেইদিন।
অ অ এয়া ক্ৰিকেট পতা ভাল।
আহ তাকে ক্ৰিকেটকে পাতিব পাৰি দেই আৰু তোৰ লৰাও ঢেৰ ওলাই আহিছে এইকেইদিনত যে ফিল্ডত কমেও তোৰো চৌবিশটা পঁচিশটা লৰা থাকেই।
অ তেতিয়া আৰু ভালহে কথা দুটা দিন ওলাই আছে আমাৰ একদম গাঁৱে।
অ ওলাই আছে।
এই এই ৰা ৰাস্তা কিনাৰখন নে?
অ এই ৰাস্তা কিনাৰখনৰ কথা কৈছোঁ।
অ তাত হলে আৰু হ'ব। ঢ়
অ তাত আৰু হ'ব তোৰ আৰু ডাঙৰ ডাঙৰ লৰায়ে খেলে যে, সিহঁতৰ যিহেতু বেছি মানুহ চিনাকি থাকিব। খবৰ দিব পাৰিব। তাকে আকৌ এ মইহে এইকেইদিন যাব পৰা নাই ব্যস্ত আছো অলপমান।
উম উম মই কচিঙতে যেতিয়া খেলা মানে এনেই তাত খেল-খেল পাতিলে বহুত দিন খেলা নাই।
আহ হয় অ। কিন্তুটো এই অভ্যাসটো হৈ আছে। ভাল হৈছে।
অ অ তাকে সেই কিমান মান পাতিলে ভাল হ'ব প্ৰাইজ মানি।
প্ৰাইজ মানি তোৰ যদিহে জইণ্ট ফিজটো কমাই লওঁ ধৰি লও- ছশ সাতশ মানকে লওঁ। তেতিয়াতো প্ৰাইজ মানি পাঁচ হাজাৰ মান ৰাখিলেই হ'ল।
উম অলপ পাতিলে ডাঙৰকে পাটো।
ডাঙৰকে পাতিলে-
তোমাৰ হেৰি কৰিলে ভাল হ'ব, যদি আমি বাৰ- অ তেৰশ মানকে যদিও উঠাওঁ-
অহ।
তেতিয়া দল কেইটামান হ'ব অনুুমানিক বিশটামানটো হ'বই।
বি হ'ব লাগে কিন্তু কি পইচা বেছি হলে বহুত দল পিছ পৰি যায়। এতিয়া ধৰি লও সৰু সৰু ওলাবই।
অ।
সৰু ল'ৰা মানে কি ধৰি লও পোন্ধৰ ষোল্ল বছীয়া লৰাবোৰৰ ইমানতো আয় নাথাকে দে চোন ইমানতো খা এটা নঘটে।
অহ।
সেহেঁতে মানে সেহঁতখিনি ৰৈ গুচি যাব। বেছি পইচা কৰি দিলে।
অ।
কিন্তু অংশগ্ৰহণৰ মাচুলটো যদি কমাই দিওঁ তেতিয়াহলে এ সৰু ল'ৰা খিনিও সৰু খিনিও খেলিব- আৰুতো ডাঙৰ খিনিও খেলিব। কিন্তু যদি অংশগ্ৰহণৰ মাচুল- টো বেচি ৰাখো তেতিয়া অকল ডাঙৰ খিনিয়েহে খেলিব পাৰিব।
এতিয়া হেৰি কৰিলেই হ'ল এটা মানে মধ্যবিত্ত পৰিমাণৰ ৰাখি মানে দুইটাই খেলিব পৰা।
আহ সেইটো কৰিলে ভাল হ'ব তেতিয়া-
ছশ চাই সাতশক ৰাখিলে উম ছশ সাতশনমান ৰাখিলে-
উম।
আৰু এই গৰম বন্ধতে কৰিব লাগে।
অ তাকে মইও সেইটোৱে কৈছো এই গৰম বন্ধ কেইদিনতহে ভাল হ'ব। তোৰ ল'ৰা ছোৱালীবোৰ স্কুল কলেজৰ পৰা-
ৰেহাই আৰু মানে বহুত বাহিৰত টকা ল। ডাঙৰ ডাঙৰ লৰাবিলাকো ঘৰলৈ আহিব।
অ ঘলে আহিব।
লাগিব ক। উম এ। অ হেৰি কৰিব লাগিব যদি পতা হয় ন। এতিয়াই এই দচক। চিঠি এ পঠিয়াব লাগিব গুপ এটাত
অ চু চিঠি ব্যৱস্থাটো কৰিব লাগ- লগতে তোৰ এই পুছ- তা বনাই পেলাই হোৱাটছআপ। গুপত গুপত গুবত শ্বেয়াৰ কৰি দিব লাগিব।
অ এই যে হে চিঠি মানে এবাৰ যাৰ এইখন খেলপাততে বনাইছিলো।
অ
তেনেকে জে চি চি হেয়ে পাতিছে বুলি।
উম উম।
সেইটো কৰিব লাগিব।
সেইবাৰ আকৌ আমাৰ সমিতি বৰ ডাঙৰ প্ৰফিট কিছুমান হ'ল ন।
অ ভাল হৈছিলে আৰু কমিটেয়ে হেৰি খেলিছিলে ফাইনেল।
অ ফাইনেল সমিতিয়ে খেলিছিলে।
ফাইনেলত হৰা বেলেগ কথা আও
অ সেইটোৱে সেইটোৱে
ভাল খেলি হাৰিছে।
উম।
সেনেকে এতিয়াটো বাইশ তেইছটা দিম হৈ যাব আৰামত।
অ হৈ যাব ধুনীয়াকে ত আৰু খেলখনতো বেছিত ট্ৰিম হলেও বেয়া, বেছি কম হলেও বেয়া লাগে।
অ সেইটো এটা মধ্য হলেই ভাল আও
অ ভাল হয় তেতিয়া।
এই ষোল্ল আগষ্ট চব আকৌ খেলিবলৈ আহেই নহয়।
অ আহ আহিলেতো ভালেই তোৰ চাকেলমা অলপ দীঘলীয়া হয় আৰু ৰাতি ৰাতিটো খেলাবলগীয়া হৈ যায় কেতিয়াবা।
এনেকে কৰিব পাৰি আকৌ এ চবৰে মানে এখন এখন। খিলাহীটোত। টিম লগত আগতীয়াকে। খেলখন আৰম্ভ আগতে মানে টুৰ্ণামেণ্টটো তাত। আগতে খেলাই মানে যোন জিকে সেইকেইটাক। চিলেকশ্যন কৰি।
বা
এতিয়া বোলে অহ বোলে চৌবিশটা টিম আছে ইটোৱে এটা এটাৰ লগত খেলি ল'লে। যোন জিকিলে সেই বাৰটা হে টৰ্নামেণ্টটোত খেলিব পাৰিব
অ তেনেকে পোৱা যায় অহ হয় উম উম তেতিয়া আকৌ পইচাৰ যোনটো ব্যৱস্থাটো কেনেকুৱা কৰিব লাগিব। মানে অংশগ্ৰহণৰ মাচুলটোতো নিদিব ন চবেই
নালাগে প্ৰথম খেলকেখনত নালাগে এনেই নৰ্মেল খেল টাইপকে খেলাই ললে হ'ল আৰু এলিমিনেটৰ টাইপ তাৰপৰা যোনকেইটা মানে হেৰি হয় ভালকে খেলি চিলেকচনলৈ যায়
উম
এইকেইটাই প পইচাটো দিলেই হ'ল
অ সেইটো হয় এ কিন্তু
অকণমান বেছি হ'ব
ভৰ্তি মানে টো তেতিয়া অলপ বেছি কৰিব লাগিব আৰু মানে কিছুমান খেলত দেখো এটা টিম ওলাই যোৱাৰ পিছত আকৌ মাচুলটোতে নামভৰ্তি কৰে।
অ
দেখিছ নাই তেনেকুৱা হোৱা।
দেখিছো দেখিছো।
অ সেই তেনেকুৱা বোৰ হলে তোমাৰ খেলখন দীঘলীয়া হয় কিন্তু সমিতি ভাল লাভ এটা হয়
সেইটো তাকেতে হেৰি কৰিব লাগিব মই ঘৰলৈ গৈ লৈওঁ তাৰপাৰ গোটেই
অ পোৱা হব পোৱা হব আমাৰ ডাঙৰ দাদাক কেইজন কিন্তু সুধি কথা কথাটো কৈ আৰু তোৰ এই উ মানে তোৰ খেলপথাৰখনৰ কাৰণে হেৰি এটা উলিয়াব অনুমতি এটা লব লাগিব নহয় গাওঁ ৰাইজক
অ সেইটোয়ে ডাঙৰ খিনি সুধি বনাব পাৰিমনে ইয়াতে
অ কাৰণ তো সেইদিনাখন মাইক লাগিব ৰাতি লাইট জ্বলি থাকিব
অ সেইবোৰতো লাগিবই সেইটো কথাকে গৈ মেলি আলোচনা কৰিব লাগিব মই
অঁ কৰিব লাগিব, কৰিব লাগিব।
সেইটোৱে। তেতিয়া ঠিকে আছে।
হাঁ
থিকে আছে।
অঁ সেইটো ভাল হ'ব। অঁ।
জুলাই, এ' জুলাই মাহত। অঁ মই জুলাই প্ৰথমতে যাম বাও
অ
তেতিয়া, আলোচনা কৰিম তেতিয়া।
অঁ হ'ব ঠিক আছে দে